অহ -হেল্ল'
অ শুনা পাইছা?
অহ শুনা পাইছোঁ শুনা পাইছোঁ এয়া তোমাৰ ভাত পানী খালোঁ খাই বৈ কি হ'ল বৰষুণ দিয়া আছিলে অ-তাৰ পৰা লাইনটো গুচি গ'ল এতিয়া গৰমত থাকিবই পোৱা নাই
অ- অ -তাকে আমাৰ এইফালেও কাৰেন্ট নাই নহয় গম পাইছা নাই
অহ - অহ তাৰ পিছত তাকেহে দিছে অহ তাৰ পিছত এতিয়া হে উম! উম! এতিয়া বতৰটো ভাল কৰিব লাগে অহ তাকে হে এতিয়া ভাত খালা, খালোঁ খালোঁ
অ ময়ো খালোঁ বাৰু দেই বাকী খবৰ-খাতি কোৱাচোন?
খবৰ-খাতি আছোঁ আৰু ভালেই।
অ -অ-
তোমাৰ কেনেকুৱা?
মোৰো ভালে ভালে বাৰ দেই তাকে মই সেই তোমালৈ আজি ফোনটো কৰিলোঁ মানে মই এ মোৰ বিষয়টাৰ ওপৰত অকমান জানিবলগীয়াও আছিলে অকমান আলোচনা কৰিবলগীয়াও আছিলে মানে।
অ কোৱাচোন ভালেই কৰিলা বাৰু ফোন কৰিলা।
এই আমি যে খাই থাকো যে কল্ড ড্ৰিংক যে মানে ধৰি লোৱা সেইবোৰ বিভিন্ন ধৰণৰ পেপচি বিলাক যে স্পাইট কক কলা এই তেনেকুৱা ধৰণৰ বস্তু বিলাক যে আমি যে ইমান যে খাই থাকো
একো হয় এইবিলাকেটো আমাৰ উপকাৰ কৰে, কৰে কৰে অহ
মানে আমি আমি খাওঁ কেলে তোমাৰ সেই গৰমত তোমাৰ গৰম উঠিলে
আহ খাওঁ খাওঁ অহ
কিন্তু মই ভাবো তাৰ পৰাতো আমাৰ একো তেনেকুৱা ভাল উপকাৰ নহয় নহয় হয় নহয়। এতিয়া তোমাৰ সেই। এইটো আচলতে কল্ড ড্ৰিংকচটো শীতল পানীয় বুলি কয়। হয় নহয়। গতিকে সেই বস্তুটোৱে কি হয় গম পাইছা নাই, সেইটো তোমাৰ। তাত অ বিভিন্ন ধৰণৰ গেছ দিয়ে। যাৰ ফলত আমি খুলি দিয়া ভিতত। ফলত কি হয়। ধুৱাটো পুৰা ফ ফচ কে মাৰে দেখিছা নাই। এইটো সেইটো একদম। এ এইটো তোমাৰ অকমান খালে ভালো হব পাৰে দেই। অ মানে তোমাৰ অকমান খালে কি হয় আমাৰ উগাৰটো যে আহে। সেই উগাৰটো আচলতে আহিলে এটা কাৰণে ভাল আৰু দেই। মানে কি আমাৰ যিটো আমাৰ পেটত গেছ থাকে। অ সেই গেছটো কিছু পৰিমানে হলেও মানে সি উগাৰটোত ওলাই যায়।
ওলাই যাই অ।
অ কিন্তু তোমাৰ সেই হেৰি বেছিকে খালে ভাল নহয় নহয় গম পাইছা নাই?
ভাল নহয় অ।
চুগাৰ থাকে। চুগাৰ চাবাচোন তোমাৰ বহুত বহুত এড থাকে। তোমাৰ বটলটো বটলটোতে লিখি থোৱা থাকে এডেড চুগাৰ বুলি। সেই তাত ত তোমাৰ সেই চুগাৰ লেভেলটো বহুত হাই থাকে।
উম।
গতিকে সেই কল্ড ড্ৰিংকচ বস্তুটো তোমাৰ। ডায়বেটিছ থকা মানুহৰ কাৰণেতো অতি বেয়া।
কৈছো আকৌ দেই।
সেইটো আচলতে মু মো মতে কি হয় তোমাৰ এ। পেটিছ থকা চুগাৰ থকা মানুহও কি কৰে তোমাৰ সেই গৰমত। এই কল্ড ড্ৰিংকচটো খাই দিয়ে। কিন্তু তাত কিমান চুগাৰ এড আছে সেই বস্তুটো নাচায় কিন্তু। কিন্তু আচলতে সেই তাত সবতকে বেছি এড কৰা বস্তুটোৱে হৈছে চুগাৰ। তাত চেনীৰ পৰিমাণটো খুব বেছি পৰিমানে এড কৰা থাকে। যাৰ ফলত আমাৰ সেই চুগাৰ লেভেলটোও হাই হয়। আৰু লগতে মানে বিভিন্ন ধৰণৰ সমস্যা আহি পৰে। আৰু কি হয় তোমাৰ সেই কল্ ড্ৰিংকচ বস্তুটো। খাই দিয়াৰ লগে লগে।
প্ৰভাৱ পৰে হয়।
পাকষ্টলিতও তোমাৰ তাৰ প্ৰভাৱ পৰে গম পাইছা নাই? তুমি এটা কথা তুমি ভাবি চোৱাচোন দেই
হয়।
আমাৰ নৰ্মেলি আমাৰ শৰীৰটো তোমাৰ কিমান টেম্পৰেচাৰত থাকে বাৰু? অনুমানৰ তোমাৰ সেই অ,
ওপৰত থাকে, ওপৰত থাকে।
টুৱেণ্টি ডিগ্ৰী মত টুৱেণ্টি ডিগ্ৰীটো ত তোমাৰ কম ধৰিছো দেই, এনেই তোমাৰ মানে সেই থাৰ্টি ফাইভ
হয়-হয়।
কিন্তু ধৰি লৈছো যে তোমাৰ টুৱেণ্টি-টুৱেণ্টি ওপৰত থাকে দেই। টুৱেণ্টি প্লাছত থাকে।
অ'।
আমি কি কম বেছিভাগতো তোমাৰ সেই একদম পুৰা বৰফ হৈ থকা আছোঁ হয় নহয়? কিছুমান কল্ড ড্ৰিংকচ এনেকুৱা হয় এনেকুৱা বৰফ-বৰফ হৈ থকা কল্ড ড্ৰিংকছ হে খাই ভাল লাগে। কিছুমান এতিয়া আমি সেই তেনেকুৱা বৰফ বৰফ হৈ থকা কল্ড ড্ৰিংকছ বিচাৰো হয় নহয়? আমি সেই
যিটো বৰফ হয় থাকে হয়। অ', মাইনাছত থাকে। হয়। মাইনাছ'ৰ লৈ গৈছিলে।
মাইনাচ এক দুই তিনি চাৰি যিমান যায় আৰু, সিমান ঠাণ্ডা বস্তু এটা
তেতিয়া ইমান কম
কম তেম্প্ৰেছুৰে এটা বস্তু এটা হয়, হয়-হয়।
যিহেতু আমাৰ শৰীৰটো তোমাৰ অ, বিশ, পঁচিশ ডিগ্ৰীও ওপৰত থাকে টেম্পৰেচাৰটো। আৰু আমি যিটো বস্তু
হয়।
এনেওতো আজিকালি তোমাৰ চবে ফ্ৰিজিঙে খায়, নন ফ্ৰিজিংটো নাখায়েই।
নাখায়-নাখায়। হয়-হয়-হয়-হয়।
আমাৰ শৰীৰৰ কাৰণে কিমান হানিকাৰক তুমি এবাৰ এবাৰ ভাবি চোৱা তুমি কথাটো যে তোমাৰ সেই
অ', হয়-হয়। মাইনাছ একধৃঘি হয়-হয়।
সেই ত্ৰিশ ডিগ্ৰী টেম্পচাৰত যেতিয়া মাইনাচ এক ডিগ্ৰী টেম্পচাৰটো পৰিব।
পৰিব অ'।
একেচাদে দেহৰ কিমান ডাঙৰ পৰিৱৰ্তন ঘটি যাব পাৰে।
হয়-হয়।
কি হব মানে তোমাৰ সেইটো তুমি এটা মানে ঘপককৈ তোমাৰ মৰি যোৱা চান্সো আহি যাব পাৰে। মানে মৃত্যয়ুৰ চান্সও আহি যাব পাৰে। সেইটো মই তোমাৰ অ, তেনেকুৱা যে হবই মই সেইটো কথা কোৱা নাই দেই। কিন্তু মানে এইটো মানে এটা অ,
পাৰে-পাৰে। হয়। পাৰে, তেনেকুৱা প্ৰমা মই পাইছো জামানে।
মানে ময়ো সেই সেইটো কথাটো মানে মই প্ৰমাণ এটা পাইছোঁ। মই তোমাৰ সেইটো কাৰণে কলো কথাটো।
এতিয়া মানে কি হ'ল আমাৰ সেইফালে আমি ধৰা খেলতো আবেলি হলে। আমাৰ মানে কি হয় আমাৰ লগত এটা বহুত শকত লৰাই খেলে।
অ।
ত মানুহটো তাৰ বহুত গৰম উঠিলে খেলোতে। তাৰপা সি একদম ফ্ৰিজিং এটা ঠাণ্ডা আনিলে। মানে বৰফ হৈ থকা তাৰপা তাৰ পানীও লাগি আছিলে অকমান। তাৰপা সি যেতিয়া খালে ঠাণ্ডাতো। ঠাণ্ডাতো খোৱাৰ পিছত মানে কি হ'ল। তাৰ সেই জ্বৰটো যে আছিলে পানী লগা।
অ অ।
অ তাৰ পৰা মানে এ তাৰাতো একদম চিৰিয়াচ হৈ গ'ল। এ সেই তেতিয়া মানে আমি কথাটো লক্ষ্য কৰিছো। যে ঠাণ্ডাতটো আমাৰ কাৰণে কিমান হানিকাৰক। আচলতে আমাৰ।
অ হ'ব পাৰে হ'ব পাৰে নিশ্চয়।
ওঁহুম এতিয়া। ত আমি কি হয় সেই ঠাণ্ডাৰ। এই ফ্ৰিজত থোৱা ঠাণ্ডাটো খোৱাৰ পৰিৱৰ্তে, আমি সেই গৰমত ঘৰলে গৈ যিটো। আমাৰ নৰ্মেল ঠাণ্ডা পানী। সেইটো যদি খাওঁ তেতিয়া কিন্তু আমাৰ একো অপ মানে অপ।
অপকাৰ নহয় হয়।
পৰিৱৰ্তে যদি আমি ঠাণ্ডাটো খাই দিওঁ, তেতিয়া কিন্তু আমাৰ অপকাৰৰ ওপৰত অপকাৰ হে। হয়।
অপকাৰ অপকাৰ হয় হয়, সেইটো তুমি এটা ভাল কথাই কৈছা। আচলতে সেই আমি পইচা।
হয়। আমি এটা কলদৃং।
লৈ চল্লিশ পঞ্চাশ টকা দি এটা কোল্ড ড্রিঙ্কস খিনি খোৱাতকৈ। আমি যদি ঘৰত আহি ধুনীয়াকৈ নৰ্মেল পানী খাই দিওঁ। এইাৰ নৰ্মেল পানীটো ফিল্টাৰ নৰ্মেল পানীটোও তোমাৰ ঠাণ্ডা হৈ থাকে বহুত। গতিকে সেই পানীটো যদি খাই দিওঁ আমাৰ তাত লাভটো বেছি হ'ব। আৰু তোমাৰ যদি একদম পুৰা অতিৰিক্ত গৰম উঠিছে।
তোমাৰ একদম খুব গৰম নিকী? হয়।
তেনেহলে তুমি আৰু এটা বস্তু ব্যৱহাৰ কৰিব পাৰা সেইটো হৈছে নেমু পানী। তোমাৰ এতিয়া কি হয় আমি সেই কল্ড্ৰিং। পৰিৱৰ্তে আমি তাত দুগুণ যদি লাভ, লাভ লবলৈ বিচাৰো। তেনেহলে আমি তোমাৰ নিশ্চয় আমি নেমুটোক প্ৰথমতে চুজ কৰিব পাৰো।
খচ কৰিব লাগিব হৈ।
তোমাৰ সকলো ফালৰ পৰাই তোমাৰ ভাল গম পাইছা নাই?
হয়। হয় হয়, জাতীয় ফল জাতীয়।
হয় হয় মোৰ ভুল হৈ গৈছে। এ জাতীয় ফল হিচাপে, তোমাৰ অ হেৰি কৰি থৈছে এতিয়া।
স্বীকৃতি দিছ থৈছে, হয়। প্ৰতিষেধক প্ৰতিষেধক।
সেই তোমাৰ নেমু আমি, নেমু চেপি। চৰ্বত বনাই আমি খাব পাৰো, অ নেমুেয়ে তোমাৰ মানে আমাৰ শৰীৰটো ঠাণ্ডা বনোৱাতো সহায় কৰে।
সহায় কৰে হয়। গতিকে আমি আমি প্ৰথমতে , হয়। আৰু আমি তেতিয়া হলে কি কৰিব পাৰো আমাৰ নাৰিকলৰ হয় হয়, নাৰিকলৰ
নাৰিকলৰ পানীটো আমাৰ বহুত ভাল গম পাইছা নাই? অ' নাৰিকলৰ পানীটোৱে আমাৰ অ' দেহটো শীতল কৰাৰ লগতে কি কৰে আমাৰ সেই ব্ৰেইনটোও মানে
তেতিয়া বহুত হেৰি কৰে, হয় ফ্ৰেছ কৰি ৰা সেইয়া হয়। আমাৰ ব্ৰেইনৰ হিচাপে নাৰিকলৰ পানীটো এক নম্বৰ, এক নম্বৰ।
গতিকে আমি সেই গৰমত নাৰিকল পানী ব্যৱহাৰ কৰিব পাৰোঁ।
হয়। আৰু সেই
ফল মূলৰ ৰস, ফল মূলৰ ৰস খিনি আমি খা খাব পাৰোঁ, কাৰণ ফল মূলত তোমাৰ পৰ্যাপ্ত পৰিমাণৰ পানীও থাকে আৰু তাত মানে তোমাৰ আমাৰ শৰীৰত লাগতিয়াল বহুত কিবা কিবি বস্তু পাওঁ আমি।
পাওঁ পাওঁ। গতিকে আমি
যিমান পাৰো সিমান আমি ফল মূলসমূহৰ ৰস খাব লাগে। ফল মূলসমূহ ব্যৱহাৰ কৰিব লাগে, নেমু পানী খাব লাগে, নাৰিকলৰ পানী খাব লাগে। আমি বিশেষকে সেই গৰম দিনত কল্ড্ৰিংকছসমূহৰ পৰা দূৰত থাকি আমি সেইবিলাক বস্তু আচলতে
খাবলৈ হয় হয় এইটো সচা কথা। আচলতে আমি এই পইচা খৰচ কৰি এই কল্ড ড্ৰিংকছসমূহ খোৱাত কে একদম প্ৰধানকৈ আমি ঘৰতে নেমু চৰবত খোৱাটো উচিত। কাৰণ নেমুৰ পৰা একো চাইড এফেক্ট নহয়। হয় সেইকাৰণে আমি মানে ধৰা সেই যিসমূহ ঠাণ্ডা দোকানত পোৱা ঠাণ্ডা সেইসমূহ খোৱা আমি, আমি ঘৰতে ধৰা বিভিন্ন ধৰণৰ ফলহাৰ বচ্ তু সেই সমূহ আমি ঘৰতে নিজে যিহেতু প্ৰস্তুত কৰিব পাৰো সেই সমূহ আমি বনাই খোৱা উচিত আৰু লগ - লগতে আমাৰ যি নেমু আছে
হয়। অ' গতিকে তুমি এইখিনি ভাল কথা কৈছা। অ আমি আচলতে ফল মূলৰ ৰসখিনিয়ে ব্যৱহাৰ কৰাটো বেছি উপযোগী।
হয়।
আমি যিমান পাৰো কমকৈ খাবলৈ চেষ্টা কৰিব লাগে। গতিকে এই তোমাৰ আৰু গভীৰভাৱে আমি আকৌ বেলেগ এদিন আলোচনা কৰিম বাৰু। অ' তাকে তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া। উম বাৰু দিয়া।